অ', এইয়া আছো এনেই, তুমি?
ময়ো, এনে আছো।
অ',।
অন্য এটা কলত ব্যস্ত হৈ আছিলা নেকি?
নাই, নাই।
অ',। ফোন মাৰোতে অন্য এটা কলত ব্যস্ত বুলি ক'লে যে।
অন্য এটা কলত ব্যস্ত বুলি ক'লে নেকি?
অ', আৰু ফোনটো কাটি দিছিলা যে কথা পাতি থকাৰ মাজতে কি কাৰণে?
মই নাই কটা অ',। গালত লাগি কাট খাই যাব পাৰে বা কিবা হ'ব পাৰে। কিন্তু, মই, মই তেনেকুৱা কৰিছো নেকি আজিলৈকে?
ফোনটো লাগি থাকোতে
কেতিয়াবা, কেতিয়াবা, কেতিয়াবা কাজিয়া লাগিলে কৰি পাইছো বাৰু।
ফোনটো লাগি থাকোতে কৈছে অন্য এটা কলত ব্য স্ত আছে বুলি। মিনিংটো কি?
মানে, মোৰ নাম্বাৰ মোৰ ফোন মোৰ নাম্বাৰ নহয় যে।
অ',।
উম, সেইটো কথা। খোৱা বোৱা কৰিলা?
কৰিলো।
অ 'অ' বতৰ কেনেকুৱা?
বতৰ হলে গৰম।
অ 'অ' বা হতৰ ভালনেে?
অঁ ভালেই।
ভাঙনীজনী
ভালে, ভালে চবৰে ভাল।
অ'
আপোনালোকৰ চবৰে ভাল।
আমাৰ চবৰে বেয়া। বাও বেয়া মও বেয়া দেউতাও বেয়া বা বা ঘৰলে আহিছে আজি
মই সুধিছো বা ক'ত আছে।
ঘৰলে আহিছে আজি।
কত আছে সুধিছো মই
অ এই মুহূুৰ্তত এই মুহূুৰ্তত বা ঘৰতে আছে।
কি কৰি আছে।
এই বেজি দি থৈ গৈছে বিচনাতে শই পেলাই ফোন চাই আছে নেকি।
অ', বাৰ অলপ যত্ন লব।
উম, নিজৰে যত্ন লব পৰা নাই অ'।
নহয় কাজিয়া পেচালো নকৰিব আকৌ বা আহিছে আকৌ বা লগতো নালাগিব এ
বা লগতো কাজিয়া নালাগে।
অ', গম পাওঁ।
উম, বা লগত নালাগে মোৰ কাজিয়া।
উম, ভাগিনতটো ক'ত আছে?
সটো খটাইতো জানো ক'ত গ'ল পাতটাই নাই আহি পেলাই পায়ে নাইে আহি পেলাই পায়ে গৈছে তুফান।
কবাত পাতিছে নেকি।
উ, মিটিৰ কুটোম মানে তাৰ গোটেই গাঁওখন। এই আগত লাইন নাইে সেই তিনিআলি লৈকে গ'ল কে নেকি গোটেই ঘৰলে এপাক এপাক
মানে পুনে মেলি দিছে নে কি নো
পোনাই মেলিছে মানে তাৰ মেলি দিব দৰকাৰাইে নাই কিন্তু বান্ধনো কেতিয়া আছিলে।
অ', নিজে মান খাই গৈছে।
অহ। সি বানধৰ সি খোজ কঢ়িব পোৱা হোৱাৰ পৰাই চব ঘৰলৈকে যায় খোজ কঢ়িব পোৱা হোৱাৰ পৰাই চবেই লৈ লৈ যায় যে
বেছি এৰি দিয়াতটো বেয়া।
বেছি এৰি দিয়াটো বেয়াই কিন্তু কি কৰিবা উপায় নাই গৈ পৈ।
কি?
উপায় নাই বোলো মই ৰাখিবও নোৱাৰো নহয় মই নিদওঁয়ে যাবলৈ মাহঁতে কৈ ইমান কয় আৰু যাক যাক দে বুলি কৈ দিয়ে আৰু।
নিদিয়াকেও থব নালাগে বেছি দিবও নালাগে।
বেছি দিবও নালাগে আজিকালি দিনকালহে যি গাৰ।
কাৰণ গম নোপোৱা এৰি দিব নালাগে এটা ক'লে নহয় কত আছে গমেই নাপাওঁ বুলি। দিনকাল বেয়া নহয় কোনোও লৈ নাযায়।
ন অথনি চুকনাত হক
অ'।
তাৰপিছত গৈ খুনৌ বৰ্তা হতৰ ঘৰ পালেগৈ।
হয় মাহীয়েক জনীএ তেনেকুৱা যে পিন পিনাই ফোৱা।
মাহীয়েক ঘৰলৈকো নোলায় ঘৰৰ ৰুমটো বাঢ়িয়ে।
মাহীয়েক তেজে পাইছে আকৌ পিন পিনে ফুৰে যে।
মাহীয়েক কলকো বিনা কামত নোলায়।
মন মাহে মানে পিন পিন পিনাই থাকিলে দেহা মন প্ৰাণ চব ভাল হৈ থাকে। ঘৰত সোমাই থাকিলেহে বেয়া হয়।
মাহীয়েকজনী আগতে যেনেকুৱা আছিলো, কিন্তু এতিয়া নহয় মানে আগতে আছিলো মানে বহুত সৰুতে আছিলো মই আগতে তো ঘৰত না এ ঘৰৰতো আগতে বহুত ষ্ট্ৰিক আছিলে, বাবাক, বাবা তেতিয়া চাই কেল দোকান আছিলে ন ঘৰতে থাকে নহয়। অ', বাবা যাওঁনে, যাওঁনে, যাওঁনে ওচৰ উম, ওচৰৰ আগফালৰ ঘৰ ছোৱালীজনী মোৰ লগৰ মানে তাইৰ লগত মানে কুট কুট খেলিব যাওঁ সিহঁতৰ ঘৰৰ ফ্ৰণ্টত আমি বাবা মানে ৰৈ থাকিব নহয় মই সুধিয়ে থাকিব লাগিব, সুধিয়ে থাকিব লাগিব অ', বাবা যাওঁনে যাওঁনে?
বেছি শাসন হ'লে সুৰুৰ পা।
অ', সুধি মানে অ', যা বুলি নোকোৱালৈকে মানে যাবও নোৱাৰো মানে অ', বাবা যাওঁনে যাওঁনে? যাওঁ নে বুলি সুধি থাকিব লাগিব অ', বুলি কোৱা নোকোৱালৈকে সেই খেলিব নোৱাৰোঁ।
যেতিয়া মুখে নামাতে, তেতিয়া গম পাব লাগে যেন যাবলৈ কৈছে।
ই যাবলে ক'বনে? কেনেকুৱা গেহেৰা পিটন খাই থৈছোঁ।
তে শাসনটো কৰাৰ কাৰণে এতিয়া ভালে আছে।
এবাৰ আম খাই আহিলো নহয়, পিছত বায়ে বা আমাৰ বাও এনে কুৱা যাচুচি নহয়, মই মানে কাঁহি আছিলো দেই! পিছত নাই বন ঔষধ খোৱাইছিলে। তাৰপিছত আৰু আমৰ ছিজন। মোৰ মানে আমৰ ছিজনৰ আগতে প্ৰত্যেকবাৰে জ্বৰ, কাঁহ কিবা এটা হয় মানে।
কেতিয়াৰ কথা, কেতিয়াৰ কাহিনী, কোন চনৰ কাহিনী কৈছে?
উম চন এই দ্বিতীয়, তৃতীয় শ্ৰেণী মানত আছিলো।
অ সৰু সৰু কালৰ কাহিনী কৈছে ন?
অ এইটো সৰুকালৰ কাহিনী অ। আম খালো নহয়, তাৰপিছত বায়ে দেখি আছে মানে ইয়াৰ পৰা মই যে সিহঁতৰ আম খাই আছোঁ। পিছত বায়ে গৈ হাতে পাতে ধৰে। এই আগফালৰ মানুহ ঘৰত, আগফালৰ মানুহ ঘৰত।
অ
তাৰ পিছত বায়ে গৈ পেলাই হাতে পাতে ধৰি আনিছে। মই নাই খোৱা, নাই খোৱা বুলি কান্দিছো। তাৰপিছত বায়েক ছো দেই। হাতখন ঘহি চোৱা হাতখন গোন্ধাইছে বুলি কৈছে। তাৰপিছত বাবাই ধৰি লৈ পেলাই এক চুত দিছে, চোতালত একদম চুচুুৰি গৈছো।
অ ফুটবল বুলি ভাবি লৈছে একেবাৰে।
ফুটবল বুলি খে ভাবিলে অ ফুটবল খেলাৰ হেৰি আছে যে।
অ
এক চুত দিছে চুচৰি গৈছো মই। আগতে এনেকুৱা প্ৰে মোৰ দাঁতে দি তেজ থেজ ওলাই গৈছে। এবাৰ পিটি
ইমানো শাসন কৰিব নালাগে পাই।
অ সঁচা আমাৰ বাবা বহুত খঙাল। আৰু যিদিনাখন ন নেওতা চেওতা মুখস্ ল'ব দেই! এনেকুৱা পিতিব মোকহে তেনেকে পিটি পাইছে বাহঁতৰ কাকো পিটাব পৰা নাই। বাক বাৰু পিটিছে। ভাইটিক ইমান নাই পিটা।
এতিয়া গোটে নেওতা মুখস্থ হৈ গ'ল নেকি আপোনাৰ?
বাবাই সদায় আগতে সন্ধিয়া লগা, যিদিনাখন নেওটা মুখস্থ ল'ব সেইদিনাখন মাংস আনে দেই। মায়ে তাৰপিছত যেন তেনে বচায় আৰু। হয় নেকি? হয় নেকি? উফ্ মই আপোনাৰ এতিয়া নেওটা
নত দে দেউত তোৰ দেউতাই শাসন কৰি কিমানখিনি লাভ হ'ল মই এতিয়া পৰীক্ষা কৰিব লাগিব ন?
ইছ হৈ গৈছে আৰু। যি কৰিলে কৰিলে, যি হ'ল হ'ল আৰু।
শোলংকে শোলংটো মাতকচোন ন ইমান সেইটো যে মাৰ মাৰপিত কে পঢ়ালে ন তাৰনো লাভ কি হ'ল? মই সেইটো মানে
হয় নি? উম খুৰা অ এয়া কোনফালে গৈছিলে? অঁ
মাতক ষোল্ল ঘৰটো মাতক ষোল্ল ঘৰটো মাতক ত ত ইমানি পি পিতি পঢ়ুৱাক
পিটি পিতিি পবোৱা সেই কৰ সময় পাহৰিবলৈ পাহৰিবলৈকে হৈছিলে চাগে সেইখন সময়ত শিকালে আৰু তিয়া পঢ় থাকিলো আৰু ঘৰত আছো
ঘৰলে কোন খুৰা গৈছে ন
ঘৰৰ ভিতৰত নাই বাহিৰত চোতালৰ আছে আমাৰ চোতাল খ ওচৰতে যে ৰাস্তা
অ কোন খুৰানো
সেই আগফালৰ দেউৰী খুৰা
অ ভকত খুৰা নে নে সেই পেন পিন্ধা খুৰা চুয়া পিন্ধা খোৱা না বেন পিন্ধা খোৱা
মানে
মানানে চেয়া পিন্ধা নে লংবান পিন্ধা
এ আমাৰ আগফালৰ মানে সেই ইফালে সফালো এঘৰ অকলে যে এঘৰ যে আছে সেই ঘৰৰত
সুধিছো চোয়াৰ পিন্ধা নে লংপেনট পিন্ধা।
চোৰিয়া পিন্ধা চোৰিয়া পিন্ধা মানে সিহঁতে গামোচা পিন্ধা আক দেউৰ মানুহ
মই কি কছো আপুনি বুজি পোৱা নাই।
নাই পোৱা।
ইয়াক বুজিবও নালাগে নুবুজাকে থাকক। অ' হেৰি নহয় তাৰপাৰ হেল্ল' বতৰ পানী বতৰ পানী কেনেকুৱা।
বতৰ ৰ'দ অকণমান ৰেঙছিল বৰষুণেয় আহিব এনো।
অ' ৰেঙাইছে মানে এতিয়া পাঁচটা বজাত ৰ'দ দিয়ে নেকি।
অ' দি আছে।
পাঁচটা বুজাটো ৰ'দ দিছে।
অ' ছটা বজাতহে ৰাতি হয়, সন্ধিয়া লাগে, আজিকালি।
আগতে কেইটাল লাগে ন।
আগতে এতিয়া এতিয়া কিবা দিন দীঘল
অ' দিন দীঘল কিয় হয় নো।
মই নাজানো, মই একোৱে নাজানো, সেইবোৰ মোক সুধি থাকিল লাভ নাই।
অ' জানিব লাগে আকৌ।
নাজানো আকৌ মই
কি কাৰণে নাজানে।
নপঢ়িলো যে।
পঢ়িব লাগিছিলে, সময় নাপালে আকৌ বোলে ববাই পিটি পিটি পঢ়ুৱাইছিলে। পিটি পিটি পঢ়োৱাতটো সেয়া নপঢ়োৱা হ'লে কি হ'ল হেঁতেন।
উম, নপঢ়া হ'লে গাধ হ'লো হেতেন
এতিয়া পঢ়োৱাই নো কি হ'ল।
মই সমাজ বিজ্ঞান পঢ়িবলৈ সময় নাপালো আকৌ।
অ' কি পঢ়িছিলে মানে।
মই সমাজ বিজ্ঞান পঢ়িবলৈ সময় নাপালো কেলে দিল কিয় দিন দীঘল হয়, কিয় ৰাতি ছুটি হয়, সেইবোৰ মই নপঢ়িলোৱে আকৌ।
এ কি পঢ়িলেনে কওঁকচোন মোক।
একোৱে নপঢ়িলো, এনেই পঢ়া নামত ফক ফক্সি মাৰিলোঁ ফক্সি।
এটো কি বস্ত ফকছি মৰাটো।
এই ডাঙৰ জে আগতে বাবাই ইমান পিটি পিটি
প্ৰত্যেকটো কথাতে কেনেকে কৈ থাকে পাই প্ৰত্যেকটো কথাতে যেনেকে তেনেকে কয় থাকে।
ববাই পৃথিৱীত পঢ়োৱাৰ অৰ্থ কি থাকিলে যদি।
কিনোগ'লা একো কথা কৈ থাকে নহয়।
ষোশতো মাতিবলৈ গৈছোঁ মই।
মই নাজা শোলৰ ঘৰত
তোৰ দু বাৰ ঘৰটো মাতক। বাৰ ঘৰৰতৰ মাতকচোন বাৰংগীয়া বাৰংটো
এঘৰ নাজানো মই।
কাইলৈ মই মূখস্থ লম মই দেই আজি ৰাতি
নেওতাইে পাহৰিলোঁ মই।
তাৰ পৰাৰা আপুনি পাহাৰ বস্তুতটো ঘূৰাই পাব লাগিব নহয়। এনে আনিম চাই চাই কেনে।
কি কি কি আপুনি ইমান কষ্টৰ মূৰ লগত কেলে কিয় কৰিব লাগেনো, আপুনি ইমান কষ্ট মূৰ লগত কিয় কৰিব লাগেনো।
নহয় সৰুতো যে বাবাই পিটি পিঠি পঠালে পঢ়ুৱালে তাতো তুমি তুমি কিবা এটা সাৰ্থক ৰাখিব লাগিব ন তুমিতো বা বাবাই পিতাৰ মূল্য খিনিতো ৰাখিব লাগিব ন বাবা এনেই পিতা নাছিলে
তাকে
বাবাৰ পিতাৰ মূল্্য খিনি ৰাখো আৰু
উম
পাৰিব নে নোৱাৰি
হয় হয় নোৱাৰো নোৱাৰো নোৱাৰো নোৱাৰো
কি কাৰণে
নোৱাৰো
উ ভাত দাঙি দিছে নেকি
আ দঙি দিছো মেথছৰ পৰা পলাই পেলাই লাই মেটছে চলি থাকিলে এতিয়া ইৰিগেশ্যনত আহি মেটছে পঢ়লগীয়া হৈছে
উম দিনতটো এনেকেই গ'ল নে কিনো
হা
দিনতটো এনেকে গ'ল নেকি
এনেকৈ গ'ল মানে
ভৰিত অলপ নিমখ চমখ দি গম পানী চানী দি ধুব দেই
প্ৰথম দিনাখননে ধুলো এতিয়া নাই ধৰা
অ ভাল আমনি লাগিলে নে কিন্তু
হ মন নাই
নধিলে ভাল নহ'ব নহয়
উম সেইটো হয় ব কথাবোৰ অকমান ভালকে কোৱাচোন নৰ্মেলি নৰ্মেলি কোৱাচোন নৰ্মেল
মই কি নৰ্মেলি কোৱা নাই মই মই এব নৰ্মেলকে কৈছো নেকি
বহুত বেমাৰ আজাৰ হৈ থকা মানুহ নিচিনা শুনিছে আহ
কি কৰিবা আৰু দুৰ্বল মানুহ যে কি কৰিবা
অ আম নান
উম এসাঁজ ভাত খালে এসাঁজ খাব নাপাওঁ যে
কেনেনো কিয়নো কিয়নো কৈছে হেই কি অভাৱ হৈছে কোৱাচোন মোক কোৱা
ই ইখা দলে যোগাৰ কৰিব ইখা দলে যোগাৰ কৰিব নোৱাৰো ব বেছ বেছি মোক বজাই থাকে
ইখাাজৰ পইচা মই দিম
কি মানে মোক গজাব লাগে নে সেইটো ক।
অ' য়েছ য়েছ।
হ'ব ফোন কাটিছোঁ। মই মোকো যাম অলপ পাছত ফোন কৰিম
কেতিয়া, কেতিয়া।
ন, ভালকে ফোন কৰি মোক বুজাম নেকি।
নহয় একে লাগে মোক সেইখন মোক।
আপুনি কথা পাতিছে কিবা এটা লাভ হোৱা কথা কওকচো, ন কিবা এটা শিক্ষা হোৱা কথা কও,
তাকেেতো সেইটোকে ৰু আপুনি উলিয়াও হব মই মই হৈছো
ফুল্ক হয়তো গ বুলি আপু নাগালোগে
মইছো অদকাৰী ফকতীয়া কথা উলিয়াইছোঁ।
ষোল্ল ঘাটো গাবলৈ কাৰণে মই ফকতীয়া হ'ল। এই দিন কি, দিন কি কাৰণে দীঘল হয়। এইটো কবলৈাঙ পুখুৰীয়া হ'ল
অ ভকত আহে বোৰ
ভাল কথা। আপুনি কওক,
অ' মই নাজানো ভাল কথা ক'ব।
অ' হ'ব দিয়ক তেতিয়াহ'লে।
কেলেনো।
হ'ব দিয়ক এতিয়া হ'।
অ' হয় নি।
অ' হ'ব দে পাছত টাইম পালে ফোন কৰিব।
বাৰু, আপুন